হাই অ কি কৰি আছা
কি কৰি আছা
এই আমি গাই গৰু গা দিলো
অ খাইছা
খাইছো তুমি খাইছা
ময়ো খাইছো তুমি কি দিয়ে খাবা
মই দালি বনাইছো মাছ বনাইছো ভাজি বনাইছো এইবিলাক কৰিছো
অ
তুমি কি কৰি আছা
মই বহি আছোঁ
অ লৰাটো খেলি আছে
অ তাৰ ভণ্টিৰ লগত খেলি আছে
অ অ ছোৱালীটো আহিলে
ন আহিছ না আজি যাম
অ আজি যাবা
অঁ
অঁ মোবাইলটো লৈ যাবা কথা পাতিব পাৰিম।
অহ। মোবাইলটো হাজবেণ্ডৰ ওচৰত থাকিব নহয়।
হাজবেণ্ডৰ ওচৰত থাকিলে হব হাজবেণ্ডৰ বেলেগতটো দি দিবি
তেতিয়া অহ কথা পাতি পাৰিম।
ৰাতি কি বনাবা?
ৰাতি ঘৰত যাম।
গুচি যাবা?
অঁ
হাজবেণ্ডক লৈ যাব।
তুমি অকলে যাবা?
না মই অকলে যাম না, হাজবেণ্ড যাব লগত। মোৰ ল'ৰা যাব।
অ'। লাইন গাড়ী দি যাবা? না, কিবা নিজৰ গাড়ী দি যাবা?
মই দাদাৰ বাইকটো আনিছোঁ, সেইটো দা
সেইটোতো লৈ যাব।
অ'। কালি আমাৰ ঘৰত বিছ
গুটীয়া
অ'।
তোমাৰ সেইফালে বহুত বেজ আছে।
আমাৰ?
অ', তোমাৰ সেইফালে বহুত বেচ, এইয়া কবিৰাজ যে, কয়।
অ'।
আছে।
অ', মই নাজানোঁ।
অ', মই গৈছিলোঁ যে, ইমান বেজ ইটো জেগাত বেজ বহে, সিটো জেগাত বেজ বহে ইটো অমুকৰ বে-এই গৰ, সেইটো অমুকৰ গৰ এইবিলাক
অ'।
আমাৰ জোৱাইটো গ'ল, নগাঁও গুচি গ'ল।
অঁ আজি
নগা গল এই আমাৰ শাহুৰৰ আৰু ডাঙৰ পুতেকৰ নাতিনীটোক লৈ গুচি গ'ল তাক গাড়ী কিনি দিব লাগে লৈ গল এতিয়া কান্দিয়া আছে ঘৰ ধৰ ভাঙি চাঙি কি শেষ কৰি দিলে এতিয়া মাতিছে খুৰা আহা তুমি আহা ঘৰত আহা কালি আনিলো ঘৰত আনি ৰাখিলো ৰাখি পেলাই হয় ভাত খায় ঘৰত গৈছে গৈ পেলাই আকৌ ভাংচুৰ কৰি আছে সবিলাক কৰি আছে এতিয়া তাৰ মাকে ফোন মাৰিছে
মাৰি কৈ আছে ভণ্টি তুমি দাদাক পঠাই দিয়া লৰাটোক লৈ নগ তাত চাই আহক গৈ পইচা নাই কি কৰিম সোণৰ কাণ ফুলি বেছ বাইক টো লৈ দিয়া সিহঁতে কি দুখীয়া মানুহ কাণফুলি বেচিব লাগে মাছ তৰলা হেডমাষ্টাৰৰ ল'ৰা দেউতাকে নিদিয়ে মাকেন কি কৰিব মাকে ে সোণৰ কাণ ফুলি দিলে এইবিলাক কৰি আছে
অত
লৰা ডাঙৰ হোৱা নাই হলেহে গম পাবা। হলে গম পাবা যে আজি মামাৰ, বাইক আনিছে কালি দাদাৰ বাইক আনিছে এইবিলাক নহব।
এইবিলাক নহব কিনি দিব লাগিব এতিয়া দে, কিনি।
লাগিবই।
উম আগতে মোৰ ল'ৰাটোৱে ক'লে। মা গাড়ীটো দিলে মোক মোবাইল চোবাইল একো নালাগে। যে একো নালাগে হ'ব গাড়ীটো দি দিয়ক। মোবাইল চোবাইল নালাগে গাড়ীটো লৈ স্কুলত যাব কলেজত যাব। অহা যোৱা কৰিব আপোনাৰো কাম। পাছত খালি মন মাৰি বহি থাকে কি হ'ল। তোক গাড়ী কিনি দিছো তই মন মাৰি কিয় বহি আছ মোবাইল এটা হলে ভাল হ'ল কিয় মোবাইল লাগে, মোৰ যিটো আছে সেইটো চলাই থাক তোমাৰটো ভাঙা, মোৰতো ভাঙা হল কি হ'ল ফোন অহা যোৱা কৰিলেই হ'ল, সেই সি বিলাক নকৰি মন মাৰি বহি থাকে মোৰ মোবাইলতটো লাগিব লাগিবই, টো বেয়া হৈ গ'ল কি দেউতাকে লৈ মোবাইলটো, লৈ আনিলে কিনি আনি দিল বহুত, ভাল অ ক' দদি ক কিবা কয় যে এইটো কাম কৰ সেইটো কাম কৰ খং উঠি যায় চাচোন। তোৰ ব বৰ বাপেকৰ ল'ৰাক কেনেকৈ দি আছে নিদিয়ে মোবাইল নিদিয়ে-' গাড়ী বৰ বাপেকে চাকৰি কৰি আছে।
উম।
তোৰ দুতাকৰ চাকৰি নাই তই? তই বহুত কৰি আছ, তই চাৰিচক চলাই আছ। তই নিজৰ গাড়ী লৈ লৈছ? মোবাইল ললি দুটা, দুটা ললে লৈ পেলাই এটা মোক দিলে,
আজিবিলাক ল'ৰা ছোৱালী বুজ
অ আ বহুত লেবেলত চলে, আজি লৰা ছোৱালী বহুত ল বেল মাৰি চলে, সেইবিলাক কথা কবলৈ বুজি পাবা আ যেতিয়া পোন্ধৰ ষোল্ল বছৰ হয়। তেতিয়াহে গম পাও যে লৰাহত ডঙৰ ডাঙৰ হৈছে
হেটোত্ত লাগিবই আজিকালি ল'ৰা ছোৱালী যে লাগিবই।
আমি তুমি যেনেকৈ চলি আছো সেইটো নচলে। আজিকালি ষ্টেণ্ডাৰ্ৰ যুগ ষ্টেণ্ডাৰ্ কৰি চলিব লাগিব।
আহঁ।
বেলেগে যি কৰে কৰি থাকক, সেইবিলাক মাতা মাৰি আমাৰ লাভ নাই। আমি সেই ল'ৰাটোক কৈছো তই মেট্ৰিক পাছ কৰ। তোক কি লাগে দিম সৰুটোক কৈ আছো তই ভালদৰে ৰিজাল্ট বনাবি বনাৰ পাছত
তই কৈ আছ টিকেট বলত নাম লগাব লাগে নগদ নাম লগাব লাগে দহ হাজাৰ ডোছ হাজাৰ টকা যাব যাহ নাম লগাই দিম। বেট বল কিবা কিবি লাগে খেলা ধূলা চব হৈ যাব দহ হাজাৰ টকাত। দি দিম।
বাহ অ দি দিবা।
উম ফাইণল টু ক্লিয়াৰ কৰ।
সেইটো সেইটো কৈ আছে। অ লুৰা মানো পঢ়ি পঢ়িবই লাগিব ল'ৰা হওক ছোৱালী হওক পঢ়িলেহে তুমি তেতিয়াহে তোমাৰ চাৰ্টিফিকেট হব। তেতিয়াহে তুমি এক্জাম দিব পাৰিবা কিবা এক্জাম আহিলে দিব পাৰিবা কিবা ইণ্টাৰভিউ দিব পাৰিবা।
আহঁ।
তুমি আৰ্মি কও পুলিচ কওঁ যিবিলাকেই কওঁ। তুমি যদি পঢ়া থাকে তেনেহলে তুমি এপ্লাই কৰিব পাৰিবা।
অঁ।
নহ'লে ক'ৰ পৰা কৰিবা।
সেইটোৱেই। আজিকালি ছোৱালীয়ে বুজি নপোৱা আৰু এইটো খালি বাইনা ধৰি বাইনা বাইনা।
ৰজৰাটো বুজি পাই যে মা আমি পথাৰত কাম কৰিব নোৱাৰিম ৰ'দত। যাব নোৱাৰো তে তই বালদৰে পহ। বাল দৰে পহ নহলে আমি অ' বাইনাই লাগিব সিহঁতৰ কি কি যিটো চাই সেইটোেই দিব লাগে। কি কৰিবা নাই নিদিলে সি আজিকালি ডাস্কৰ হয়। মদ খুৰ হৈ যায় এইবিলাক যে অলপ -অলপ দিব লাগিব অলপ- অলপ বুজাব লাগিব।
মোৰ লৰাও ইমান সৰু ল'ৰা ইমান তেজ।
আৰু হব এতিয়া সৰু নহয়, আৰু হব যেতিয়া সিহঁতৰ ডাঙৰ হৈ যাব হাত ভৰি। তেতিয়া আৰু মা আৰু দেউতাক এইবিলাক চিনিয়ে নাপাব। চিনি নাপাব।
অ' বাছ নহৰ চুকুৰ পৰা
উম।
আজি কালি অ' অ'
হৈ হৈছে আছে
নহই মই দেখি আছো
অ
মই চাই চাই কৰি আছো নহয়
অ মই চাব নোৱাৰো আকৌ অন কৰিব লাগে
অ মই চাই আছো তোমাৰ বৰ লৰা কত
ডাঙৰটো বজাৰত গ'ল দেউতাকৰ লগত সৰুটো খেলি আছে পৰীক্ষা শেষ হল গৰম বদ্ধ পালে ছোৱালীও খেলি আছে ছোৱালী পৰীক্ষা লাগিব দুই তাৰিখেহে
ছোৱালী পৰীক্ষা লগা নাই
নাই দুই তাৰিখে লাগিব
ল'ৰাটো শেষ হৈ গ'ল হা
উমি একেলগে সে হলে মোৰ বহুত ভাল হ'ল আৰু মইো কিবা এটা ফুৰিব যাবলৈ পাৰিলেহেঁতেন ছোৱালীৰ কাৰণে নোৱাৰিম নহয়
আহঁ
ছোৱালি আৰু অ সাতদিন সাত দিন আৰু চাৰি দিন লাগিবই তেতিয়াহে গৰম প কৰিব
সেইবিলাক মোৰ ছোৱালী পৰীক্ষা শেষ হৈ গ'ল তাৰ মামা আহিছিল মামাৰ ঘৰত গৈছে
সটোৱেই ভাল কৰিছা আমাৰতো মামা মা দেউতা ন থাকিলে ঘৰ ক'ত আছে
আহ
অ যি কটাল হৈ আছে ঘৰত
অ ভণ্টি তেনেহলে ৰাখি দি ওঁ হা
ঠিক আছেছে
অ
ৰাখি দিয়া
অ
ৰাখি দিয়া তুমি আমাৰ ইয়াৰ পৰাৰ না কাটিব